অ হেল্ল'।
অহ।
ভালে আছা।
অ ভালে আছো তোমাৰ।
মোৰো ভালেই এ দিয়া ভাত খালা নি। অ ময়ো খাই উঠিছো আৰু বাকী খবৰ খাতি ভাল।
উম মোৰতো ভালে চলি আছে আৰু। তুমিৰ পৰা তোমাৰ কি চলিছো।
ঠিকে চলি আছে বাৰু এনে মই তোমাৰ আহিছো আৰু কামৰ পৰা এতিয়া তুমি কি কৰি আছিলা।
মই এই এনে আছিলো ফেঞ্চাই আছিলো মানে।
সেইটোৱে এইটয়ে ঠিকে আছে দিয়া বাকী আজি জানা কথা এটা হৈছে।
জি হয়।
এই মই মানে তোমাৰ এনেটু মই ফিলিকাড, এমেজন কাম কৰোঁ ন এই বিলাক কুমপানীত চৌ মই মানে। অৰ্ডাৰ এটা। দিবলৈ গৈছিলো তাৰপিছত। অৰ্ডাৰটো দিবলৈ মই মানে সিহঁতক কল কৰিছিলোঁ হা। কি আপোনালোকে কত আছে মই আপোনাৰ অৰ্ডাৰটো লৈ আহি আছো এনেকুৱা এনেকুৱ আপোনাৰ অৰ্ডাৰ এটা আছিলে সিহঁতে কৈছে কি অ আহক আপোনাৰ আমাৰ ঘৰটো এই তিনিআলিটো অলপমান কাষতে গালি এটা আছে তাক সোমাই। পেললে ফাৰ্ষ্ট। ৰ ঘৰটোৱে। ঠিক আছে তাৰপিছত তেনেকে মই তাত গ'লো। তাৰপিছত সিতে মই সিহঁতক। কৈছো অ আপুনি অলপ বাহিৰত। পাৰিব নেকি! তাৰ পিছত সিহতে কলে। অ এতিয়াতো মানে ঘৰত কোনো নাই বাৰু মানে। আপুনি পিছত আহিলে হ'ব নেকি? এইটো কথাটো সিহঁতে আগতেও কব পাৰিলে হয় মোক হয়নেে নহয় কোৱাচোন
অ সেইটো আগতে কোৱা হয়তো বেছি ভাল হ'ল হয়। তোমাৰ নিজৰ হেল্প হল হয় বা সিহঁতৰো মানে যিটো সিহঁতে নাছিলে সিহঁতি কোৱানো কি দৰকাৰ আছিলে।
সেইটোয়ে বাকী সিহঁতক আমাক দিব লাগে ভাল চাৰ্ভিচ ন ভাল কাষ্টমাৰ চাৰ্ভিচ দিব লাগে। কিন্তু আই টো দিয়ে আছিলো ন মই মই সিহঁতক সুধিছিলো কি মই আহিব পাৰো নে এতিয়া আপোনাৰ এটা অৰ্ডাৰ আছিল। তাৰপিছত এন্ত কলে অ আপুনি আহিবও পাৰে কিন্তু এ ঘৰৰ ওচৰত যাওঁতে সিহঁতে কৈছে আমি নাই ঘৰত। আপুনি পিছত আহিব পাৰিব নেকি তেনেকুৱা হয় নেকি কোৱাচোন
তেনেহলে সেইটো‌য়ে। মানুহে যেতিয়া ভাল কাষ্টমাৰ চাৰ্ভিচ বিচাৰে সিহঁতি কাষ্টমাৰ খিনিয়ে ভালকে বিসেব কৰিব লাগ। যদি সিহঁতে নিজে জানে কিয় ঘৰত কোনো নাই। অৰ্ডাৰটো আহি আছে। তাৰ আগতে কব লাগে তেনেকা ব চাই েক আহিলে ভাল হয় ন
সেইটোয়ে। সেইটো এতিয়া নুবুজে আৰু মানে ফালতু মোৰ তেলো গ'ল আৰু
সেইটো তাই অ সেইটো তোমাৰ কামটো এনে। মানে বেলেগপিনে গুচি গ'ল তোমাৰ সময়টো নষ্ট হৈ গ'ল।
সেইটোয়ে কি কৰিবা এতিয়া আৰু তোমাৰ কি আছিলে আৰু আগতে হা মোৰ লগৰ এজনো আছিলে হা
অ'
তাৰ পিছত কি হ'ল। আমি সিহতে মানে অৰ্ডাৰটো দিছিলে হা সিহতৰ ঘৰতে যাৰ আছিলে অৰ্ডাৰটো তাৰপিছত অৰ্ডাৰটো দিছিলে। তাৰপিছত মানুহজনে মানে চেক কৰিলে মানে ভাল মানে দামী বস্তু এটা অৰ্ডাৰ দিছিলে আৰু সিহঁতে তাৰপিছত অ মানে খুলি পিনে চেক কৰিলে তাৰ পিছত সেই মানে বস্তুটো তাত নাছিলে মানে বেলেগ বস্তু আছিলে হা। মানে বছ কালাৰ টো বেলেগ আছে ছিলে বস্তুটোৰ তাৰ পিছত মানে মানুহ মানে কোনে ডেলিভাৰী কৰিব আহিছিলে মানে কাষ্টমাৰ চাৰ্ভিচ জনে কিন্তু কেনেক বেয়া বেয়া কথা কৈছে নহয় কি কব মানে মানুহজনে মোক মানে মোৰ লগৰ ভাল মানে কান্দি দিলে আৰু মোক কান্দি কান্দি কল কৰিছে। এনেকুৱা কি মই এনেকে অৰ্ডাৰটো দিব গৈছিলো কিন্তে মোক কিমান বেয়া বেয়াকৈ কথা কৈছে এইটোতো মোৰো ভুল নহয় ন মই অৰ্ডাৰটো দিয়াই কাম আছে। বাকী যোনে অৰ্ডাৰটো পেক কৰে সেইটো সিহঁতৰ ভুল সিহঁতক ক'ব লাগে।
অ সেইটোয়ে মানুহে মানে এনেুৱা বুজিব লাগে মানে যোনে ডিলিভাৰ হওক হয়। সিহঁতে যেতিয়া কষ্ট কৰিছে চাপসকাইপ কৰাটো মানে কোনোবাই ৰেচপেকট সন্মুখৰ পৰা দিব লাগে আৰু।
সেইটো এইটো ন
উম
সেইটোয়ে আৰু বাকী তোমাৰ এনেই কিবা অৰ্ডাৰ দিয়া নেকি তুমি?
অ কিন্তু মানে এনেকা কাষ্টমাৰ চাৰ্ভিচও কেতিয়াবা বেয়া হৈছে। তেনে মানে মোৰ লগতো হয় মানে কি কিছুমান যেনেকে মানে এটা এপৰ পৰা অৰ্ডাৰ দিছিলো মিছ বাগোৰ পৰা তো তাৰ পৰা মোৰ মানে বেয়া ভুল বস্তু ৰিচিভ হল ত মই যেতিয়া সিহঁতক মানে কাষ্টমাৰ কেয়াৰত এতিয়াতো অভিয়াচলি মই হেৰি মান মই ডেলিভাৰী পাৰ্টনাৰটোকতো ব্লেম কৰিব নোৱাৰো ন মই কাষ্টমাৰ কেয়াৰ কথা পাতিছিলোঁ ত সিহতি মোক কলে কি আমি এইটো ৰং মানে ম আ ভুলাই দি দিয়ে নে আপুনি নিজ যে এনে কৈছে এনেকোৱা নহয় মই গোটেই উ মানে অৰ্ডাৰতো পইচা দি থোৱা আছে ষ্টিল মানে সিহতে মোক আকৌ অ আকৌ অৰ্ডাৰতো ৰিপ্লেচ কৰিব বিচৰা নাই বা মোক ৰিফাণ্ডডো কৰিব বিচৰা নাই তেনেকে মানে সিহতে কাষ্টামাৰ মানুহ খিনিয়ে আঘাত লাগে এতিয়া যাৰ কাৰণে মানে হেৰি খিনি এনেকোৱা যে কি এই ডেলিভাৰী পাৰ্টনাৰচ খিনিয়ে গালি খাব লাগে আৰু গৈ পেলাই কাষ্টমাৰ চাৰ্ভিচৰ যোনখিনি চেণ্টাৰ মানুহ থাকে সিহঁতি ভাল মানুহ হ'ব লাগে আৰু যোনখিনি বুজিব লাগে কাষ্টামাৰটোৱে কি কব বিচাৰিছে বা অকমান টেষ্ট ৰাখিব লাগে
সেইটোৱে সেইটোৱে বাকীতো এতিয়া সিহতৰো ভুল নাছিল ন আৰু মেইন কথাটো কি হয় ন য'ত মানে অৰ্ডাৰ দিয়ে ন অৰ্ডাৰ দিয়া মানে সিহতৰ কি আছে সেই এপ মানে অৰ্ডাৰ দিয়ে কিন্তু অৰ্ডাৰটোোক ক'পা আহে মানুহৰ টাপাই আহে হা যেনেকে ভাব মই যেনেকে এটা মোৰ ফোনৰ বিজনেছ আছে তে যে ফোন আৰু কাপোৰৰ মোৰ ঘৰৰ পৰাই মই মানে তোমাৰ যেনে কিবা এটা যেনে অনলান ব্ৰেণ্ড হৈছে হা এমেজন ফ্লিপকাৰ্ট ঠিক আছে তাত মই বস্তু চেল কৰি আছো ঠিক আছে এইটো ইমান তাৰপিছত এইটো ইমান তাৰপিছত তুমি ভাৱি লোৱা কাষ্টামাৰ হয় তুমি তাপা এইটো এড কৰিলা তুমি অৰ্ডাৰ দিলা তাৰপিছত মই এইটো ভালকে পেক কৰি চাব লাগে কি তুমি কোনটো চোজ কৰি অৰ্ডাৰ দিছা হয় নে নহয়
অহ
অ সেইটো সেইটোয়ে যাব তাৰপিছত এইটো তোমাক দি দিলো আমি তাৰপিছত ডেলিভাৰী দিব আহিলে তোমাক কাষ্টমাৰ চাৰ্ভিচ দিবলৈ তোমাক দিলে কিন্তু সেইটো বস্তু তো মই ভুল পেক কৰিলো এইটো টো মোৰ ভুল হলে হ হ'ব ন
সেইটো অ অ তাৰ কাৰণে সেইটো কাষ্টমাৰ কেয়ৰৰ মানুহ থাকে ন মানে এইটো যোনটো কল কৰিব পাৰি ন ত' সেই তেনেকা মানুহ মানে অলপমান নিজৰো ৰেচপঞ্চছিবিলিটি ল'ব লাগে ক অ আমাৰ এপৰ বা ভুল বা আমাৰ মানুহৰ পৰা ভুল হৈছে আমাৰ মেনুফেকচাৰ খিনি পা ভুল হৈছে বুলি দিছে সিহঁতৰ বা ভুল হৈছে বুলি কিন্তু কিছুমান ক্ষেত্ৰত এনেকোৱা কৰে কি নাই সিহঁতি মানে সেইটো মানিব নিবিচাৰে কি নাই আমাৰ পিনৰ পৰা ভুল হোৱা নাই আপোনাৰ মানে, এনেকা কেতিয়াবা কেতিয়াবা এনেকা হয় কি চাৰ্ভিচৰ মানুহখিনিক মানে ব্লেম কৰি দিয়ে। যেনেকা মানে মেক্সিমাম কি আপোনা কেতিয়াবা কৈ দিয়ে কি আপোনাৰ যোনজনে ডিলিভাৰী দিবলৈ আহিছিলে সিহঁতি হেৰি কৰি দিলে তেনেকা একচুৱেলি কৰে, সেইখিনি মানে ভাল ন হয় আৰু।
সেইটোৱে সেইটোৱে আৰু কি হয় জানা মানে যেনেকে ভাবি লোৱা মই বস্তু এটা অৰ্ডাৰ দিলো হাঁ বস্তু এটা অৰ্ডাৰ দিয়াৰ পিছত পিছত সেইটো মানে বহুত দামী বস্তু ভাবিলোৱা দুই তিনি হাজাৰৰ হাঁ তাৰপিছত মই এইটো অৰ্ডাৰ দিলো তাৰপিছত মোৰ নিজৰতাটো সেই বস্তুটো আছিল কিন্তু এইটো পুৰনা পুৰণা হ'ল নহ'লে কিবা বেয়া হ'ল ঠিক আছে তাৰ পিছত মই যোন টো অৰ্ডাৰ দিছিলো তাৰপাছত মই সেইটো ৰিটাৰ্ণ কৰিব বিচাৰিছিলো হাঁ। মোৰ পুৰনা নহ'লে বেয়া বস্তুটোৱে সেইটো ভৰাই দিলো তাৰপিছত নতুন বস্তুটো মই নিজে ৰাখি লৈ সেইটোটো লছ হৈ যায় ন, সেইটো কেনেকুৱা বেয়া কথা কোৱাচোন?
অঁ সেইটোতো বহুত বেয়া কথা তেনেকাটো কৰিব ব নালেগে মানে বহুত বেছি লোকচান হৈ যায় ন, যাৰ যোনে দিয়ে বা যোনে কৰে তেনেকা মানে, যেনেকে ধৰি লোৱা মানে মোৰে দোকান মই, তুমি যদি মোক মানে পুৰণা বস্তু এটা ঘূৰাই দিলা মইটো লোকচান হল। গ'ল ন, ' কাৰণ মইটোতো নতুন বস ছে ঘূৰাই দিছো তোমাক।
সেইটোৱেটো ন'।
তেনেকে কৰিব নালাগে মানে, মানুহে সেইখিনি মানে অকণ বুজিব লাগে আৰু।
সেইটোৱেটো মানুহ বুজিব লাগিব নুবুজিলে কেনেকে নো হ'ব কোৱাচোন?
উম, আৰু আজিকালিটো বহুত মানে ফ্ৰড কৰিবলৈ চাই, যেনেকে এনেকে কেতিয়াবা কেতিয়াবা এ আই ডি ক্ৰিয়েট কৰি পেলাই এনেকা কৰি দিয়ে ন। কি অঁ নাই মোৰ ভাঙা বস্তু ৰিচিভ কৰিছো মোক ৰিটাৰ্ণ লাগে। বা ফাটা বস্তু টো ৰিচিভ কৰিছো, তেনেকাতো মেক্সিমাম মানে খানা যেনেকে জ'মেটো বাগেৰাত, সিহঁতি এ আই ক্ৰিয়েট কৰি পেলাই চুলি তুলি খুলি দিয়ে, তাৰপাছত কয় যে আমি এয়া ভুল বস্তু ভুল আইটেম পাইছো বুলি। তেনেকাও মানে থা কেন'? এয়াই সেইকাৰণে কয় ন সি বহুত ডেঞ্জাৰেছ হয়। ম এই বহুত হৈ
সেইটো মানে এইটো বদমাচি কামটো হয় সেইটো কৰিব নালাগে আৰু মানুহ বিলাকে ন?
উম।
সেইটোৱে তোমাৰ বাকী এনে তুমি, এনেকুৱা কাম কৰিছা নেকি, মানে ডেলিভাৰী বয় কাষ্টমাৰ চাৰ্ভিচৰ?
ডেলিভাৰীটো নাই কৰা কিন্তু মানে মোৰ চিনা থিকে আছে। যোনে কৰিছে মানে, সিহঁতৰ লগতো মানে, বহুত বেয়া, বেয়া এক্সপিৰিয়েনচ আছে। য'ত মানে, সিহঁতি পুৰা দিন কাম কৰি থাকে, ইচতিল মানে, ভালকে সিহঁতি কাষ্টমাৰ খিনিপা ভাল ব্যৱহাৰ নাপায় আৰু ৰোড ৰোড ব্যৱহাৰ কৰে আৰু মেক্সিমাম টাইম মানে যে সিহঁতি ডেলিভাৰী দিবলে যায় আৰু ত' সিহঁতৰ ৰাস্তাৰ বেছি প্ৰব্লেম হয় আৰু যোনবোৰ নতুন থাকে সিহঁতৰ লগত মানে, বহুত বেয়াকে বিহেভ কৰে আৰু।
আচ্ছা! আচ্ছা! এইটোতো বেয়া কথা বাৰু। সেইটো আৰু মানে, এইটো চাবি চাব লাগিব। এইটো, আমাৰ কাষ্টমাৰ বিলাকে চাব লাগিব কি! ইহঁতেও কষ্ট কৰি আহিছে। ন'! সিহঁতে ইমান দূৰৰ পৰা আহে। তেল তোমাৰ দিয়ে, ঠিক আছে আৰু টাইমো দিয়ে। চ' আমি এটলিষ্ট সিহঁতক ভালকে কথা পাতোঁ কিয়! থেংক ইউ দাদা আপুনি অৰ্ডাৰটো দিলে মোক।
অ'! আৰু মানে, এবাৰ মানে মোৰ ফ্ৰেণ্ড এটা আছিলে। সি মানে, চাইকেলতো থাকে ন' ডেলিভাৰীত দিয়ে থাকে আছে। চুইগি দিয়ে। মানে, ওচৰ খিনি জেগা মানে বেছি ৰেডিঅচন নাথাকে। যোনখিনি চাইকেলত ডেলিভাৰী কৰে হা!
অ'!
মোৰ লগৰটো আছিলে। সি চাইকেলত কৰে হা! ত' তেতিয়া অ'! ফল্টো কাষ্টমাৰটোয়ে আছিলে। কি সিহঁতি মানে, লোকেশ্যনটো ৰ' হেৰিত দেখাওঁ। টাইম ভুল কৰি আছিলে। এটা লোকেশ্যন কৰিলে। তাৰ পিছত, তাত গৈ পিলে পোৱাৰ পিছত ক'লে কি? নাই, নাই। আপুনি ইপিনে ৰিটাৰ্ন মাৰি আহক এনেকা, এনেকা। ত' সেই মোৰ লগৰটো বেচেৰাটো পুৰা টাইম ঘূৰি, ঘূৰি। সি তাৰ অৰ্ডাৰটোত তেনমিনিট নে ফিফটিন মিনিট দিলেই হৈ গ'ল। তাৰ কাৰনে, কাচতমাৰটোৱে তাক মানে বহুত বেয়া ৰেটিং দি দিলে আৰু মানে, বহুত কথা শুনাই দিলে! কি আপোনাৰ আপুনি জেগা চিনি নাপায়। নে আপুনি এ মানে, য'ত কি ফল্টটো মানে, ভুলটো কাষ্টমাৰ জনৰে আছিলে। মানে, ভালকে হেৰি নিজৰ জেগাকনে যদি ভালকে ক'ব পৰা নাই। কি ক'ত, কি জেগা। তাৰপিছত মানে, সেই মানুহজনৰ পৰা আহি পেলাই বকি আছে। সি এনেকা, এনেকা কি আপুনি নাজানে! এনেকা নিচিনা।
আচ্ছা! আচ্ছা! গম পাইছোঁ। সেইটোৱে আৰু মানে, ভালকে থাকিব লাগে আৰু চব বস্তু আৰু এইবিলাক কৰি মানে ভাগৰো লাগে ন'!
সেইটোৱে, ভাগৰটোতো চবৰে লাগে ন'। তেনেকা মানে, মান মানৱতাটো থাকিব লাগে। কি মানুহৰ বস্তু খিনি বুজিব লাগে আৰু।
সেইটোৱে, সেইটোৱে। বাকী সেইটোৱে আৰু এইবিলাক কাম কৰি আহিছোঁ। এতিয়া মানে, অলপমান শুগৈ আৰু ভাগৰ লাগিছে ন'!
অ অ। ঠিক আছে। তোমাৰো ভাগৰ লাগিছে দিয়া হ'ব দিয়া অ অ বাই বাই।